তোৰ ভাল। তোমাৰ কোৱা?
মোৰ চলি আছে আৰু দেই মোটামুটি।
ঠিকে আছে ন'?
উম, ঠিকে আছে ঠিকে আছে।
কি মা দেউতাহঁতৰ ভাল?
মা দেউতাহঁতৰ ভাল এতিয়া। তোমাৰ এই মাজতে অকনমান মাৰ সে ভৰি বিষ এটা হৈ থাকে। তাৰপিছতে, অ'। সেই মাজতে তেনেকে হৈ থাকে, তাৰপাছতে এতিয়া অকনমান আৰু।
অ', অ'।
সিহঁতি অকণমান ভাল পাইছে যেনিবা।
বুজিছোঁ অ'।
পিছতে সেইটো কথা। তাৰপিছতে তোমালোকৰ চবৰে ঠিকে আছে নহয়?
অ' ঠিকে আছে ঠিকে আছে, বৰ্তমান ঠিকে আছে দেই।
অ' বাহঁতৰ ঘৰলে গৈছিলা নেকি?
বহঁতৰ ঘৰলে যোৱা নাই অ'। তাই সেই এই অহা সোতৰ তাৰখলে জন্মদিন তাইৰ। এ, সেই তেতিয়া এপাক যাওঁ নেকি, ভাবি আছোঁ কি হয়।
অ' গ'ম পাইছোঁ অ'। তাৰপিছতে
গৈ আছোঁ। খোৱা বোৱা কৰিলা?
খোৱা বোৱা মানে তোমাৰ কৰিলোঁ বাৰু। ভাতো ভাতটো এ, খাই আহিছোঁ।
অ', অ'।
পিছতে তোমাৰ সি সেইটো কি বুলি কয় ইমান মানে তোমাৰ গাটো কিবা কিবি লাগে আছে বুজিছা? এইকেইদিন মানে গৰম গৰমকে গ'ল। সেইটোৱে মানে এইকেইদিন গৰম গৰমকে গ'ল, তাৰপা গৰম গ'ল গৰম গৈ আ আজি আকৌ অকণমান বতৰটো ধৰি লোৱা কিনো কৰিছে। মানে কিনো ক'বা বতৰৰ মহিমা যে সঁচাকে পাবলৈ নাইকিয়া হৈছে দেই।
সেইটো অ' সেইটোৱে।
তাৰপিছতে হেৰি এইটো কি বুলি কয় মই মানে তোমালৈহে ফোন কৰিছিলোঁ মানে কথা এটা পাতিম বুলি
অঁ
হ হেৰি নহয় এইটো কি বুলি কয় তোমাৰ এই আমি যে সেই এদিন যে তুমি আমাৰ ইয়ালৈ যে যোৱাবাৰ আহুতে যে আমি কথা এটা ডিচকাচ কৰিছিলো মনত আছেনে এই যে দুটাই মিলি যে তোমাৰ এ দোকান খন যে খোলাৰ কথা পাতিছিলো
অ অ অ কোৱা
তাৰপিছতে এতিয়া সেই তোমাৰ সেইটো কাৰানে এই লোন এটা কথা পাতিছো এফালে যদি হয় দুইতাই বেংকৰ লোন এটা কথা পাতিছো যদি হয় তেতিয়া দুটাই মিলিতো ধৰি লোৱা কামটো কৰিব পাৰিম আৰু
কৰুনাই মই মাজতে তোমাৰ সেই আমাৰ ইয়াতো তোমাৰ তেনেকে বিজনেছ লোনৰ কথা পাতিছিলো কিন্তু তোমাৰ এই হেৰি এতিয়া ধৰা তুমি মই যদি তাত খোলো মানে তোমাৰ বিজনেচ লোনটো মই ইয়াত কৰিলো
উ
কিন্তু তোমাৰ মানে এই হেৰি বহুত কিবা কিবি দেখাব লাগে ঘৰৰ এতিয়া মেইন কেচ মানে আমাৰ কি হৈ গ'ল আমাৰ এই ঘৰৰ ধৰা তোমাৰ হেৰি খিনি ধৰা প্ৰপাৰ্টি চব আমাৰ নামত তেনেকুৱা নাই ন মানে আমাৰ মাটি বাৰী হওক এইবিলাক ঘৰ দুৱাৰ মাটি বাৰী এইবিলাক চব একো ভাগ বতৰা হোৱাই নাই যে
উম
সেই তাৰ ডকুমেন্ট কিছুমান তাত দেখাব লাগে মানে
নাই নাই শুনা শুনা তুমি সেইবোৰ হেৰি কৰিব না সেইবোৰ মই ইয়াতে মুঠতে পাতি মেলি লম তুমি খালি অ নহয় নহয় শুনা সেইবোৰ বাদ দিয়া ন সেইবোৰ কথা বাদ দিয়া মুঠৰ ওপৰত ইয়াতে আমি ধৰিলোৱা কামটো যেতিয়া কৰিম বুলি দুইটা আগবাঢ়িছো আৰু ধৰি লোৱা ইয়াত ধৰি লোৱা কোনোবা যদি জইন হব পাৰে জইন হবও পাৰিব আমাৰ লগত বস্তুখিনি আমি ধৰি লোৱা কিনি মেলি আনি মই ধৰি লোৱা মোৰ য এটা এটা পাৰ্টত ধৰিলো মোৰ বস্ত খিনি এটা পাৰ্ট তুমি ৰাখিলা আৰু ধৰি লোৱা তেনেকে লাহে ধীৰে অলপ অলপকে প্ৰথম আমি বস্তু অলপ কমকে সোমোৱাাটো ভাল হ'ব বুজিছা
অঁ ন প্ৰথমতেই তোমাৰ একেলগে হেভি এমাউণ্টত তোমাৰ বস্তুখিনি এনেকৈ যদি তুমি ভৰাই দিয়া পিছলে প্ৰব্লেম হয় কিনে অলপ আনি পেলাই তুমি বস্তুটো চাব লাগিব কা মানে কাষ্টমাৰ ৰেচপন্ঞ্চটো তুমি কেনেকুৱা পাইছা কৰি কেনেকুৱা কি হৈছে
তো বস্তুতটো মানে কি ধৰি লোৱা আমি কমকে যদি অলপমান বস্তু আনিম ভৰাই দিলো ভৰাই দি ধৰিলো আমি চামথিং ধৰি লোৱা খুব বেছি বেছি পোন্ধৰ বিশ হাজাৰ টকা বস্তু ভৰাই দিলো
উম উম উম
ভৰাই দি পেলাই আমি ধৰি লওক চালোঁ যে কিমান হল আমাৰ দুইটাৰ ভিতৰত কথা কৈছোঁ দেই দুইটা বস্তুত তোমাৰ খিনিও মোৰ খিনি আমি ৰাখি চাওঁ তাৰপৰা লাহে লাহে ধলে আৰু কি কি বস্তু ইনভে কৰিলে আমাৰ মানে লাভ হব সেইটো হিচাপত চাব লাগিব কাৰণ এতিয়া কি হৈছে ঠাণ্ডা দিনকেইটাততো তোমাৰ এটা কথা হয় কি আৰু কি গৰম দিন কেইটাত তুমাৰ আইচ ক্ৰ্ৰীমটো খুব চলো বাহিৰত যদি আমি ফ্ৰিজ এটা উলিয়াই দিওঁ
বুইিছ বুজিছো অ ফ্ৰিজ মানে তোমাৰ এইটো হে ফ্ৰিজ লাগিব
সেইটোকে কৈছছে যদি ব্ৰিজটা যদি আমি লৈ লওঁ লৈ ললে ধৰিলে আমাৰ আই ফ্ৰেম খিনি কৰি ল'ব পাৰিম আমি
অ সেইটো তোমাৰ পাৰেই সেইটো তোমাৰ কাৰণ এতিয়া তোমাৰা গৰম দিনত তোমাৰ আইচ ক্ৰীমটো চলিবই আৰু তোমাৰ আইচ ক্ৰীমত মানে যথেষ্টখিনি মাৰ্জিন থাকে মই জনাতো দেই আইচ ক্ৰীমত তোমাৰ যথেষ্টখিনি মাৰ থাকে ব নাত তোমাৰ উ আৰু বা আইচক্ৰীম য তুমিাল কোৱালিটিৰ আইচক্ৰীমটো য তুমি সেনেকে ৰাখা তোমাৰ মানুহে নিশ্চয় খাব
সেইটোৱে আৰু লাহেকে ধৰি লোৱা গৰম দিনকেইটাত ধৰি লোৱা আমি সেই কফি তাৰ পিছত ধৰি লোৱা এনেকে আমি হাতেৰে কিবা কিবি বনাই মেলি ধৰি লোৱা ঠাণ্ডা দিন কেইটাত ললো
অ অ
ত আমি ধৰি লোৱা তেনেকে কফি এইফালে ধৰি লোৱা কিবা কিবি বনাই মেলি অ হাতে বনাই মেলি ধোলে সেয়াও উলিয়াই দিলো
কম বৈছোঁ অ অ আৰু তোমাৰ হেৰি এইটো কি কয় লাহেকে তোমাৰ সেই হেৰি যে এইটো তোমাৰ গ্লাছ কেকটো যে
অ সেইটোৱে
ক্লাছ কেক হওক তোমাৰ সৰু সুৰা তেনেকে ধৰা বেকী বেকাৰী আইটেম তুমি দুটামান ৰাখি দিলো
মই এটা কি ভাবিছো ধৰি লোৱা মোৰতো হেণ্ডমেড বস্তু খিনি থাকিব এইফালে তুমিও তোমাৰ বস্তুখিনি ৰাখি দিলা লগত তাতে ধৰি লোৱা মই কেকৰো বেকাৰী মই যিখিনি জানো সেইখিনিও মই ম খিনি ধৰিলে অলপ অলপ বনাই বনাই লৈ ললো প্ৰথম ধৰি ল আমি প্ৰথম আমি ধৰি ললে সেইটো কৰি চালো বোলে বস্তুতটো কিমান দূৰ লাভ হয় কিমান খিনি কি হয় আমি
উম বুজিছো অ তোমাৰ প্ৰথমতে সেইটোয়ে প্ৰথমতে তোমাৰ চাই ল'ব লাগিব তাৰপিছত লাহেকে তুমি ধৰা তাৰ পৰা প্ৰথম খিনি তুমি যিটো কানটিি তুমি বস্তু তুমি ধৰা তাত লগাবা তাৰ পৰা তোমাৰ তুমি ইনভেষ্ট কিমান কৰিছিলা তাৰ পৰা তোমাৰ লাভ কিমান হ'ল সেইটো তুমি কেলক উলিয়াই লোৱাৰ পিছত তুমি গ'ম তেতিয়া তোমাৰ এটা নিজৰ হিচাপ এটা আহিব ন বোলে অ আমি ইমান খিনি ইয়াত লগাইছো কাম কামটোত লগাই পেলাই আমি তাৰ পৰা মূলতটো ইমান মূলটোতো পালোৱয়েই লগতে লাভ আমি ইমান ইমান খিনি লাভ পালো গতিকে ইয়াত আমি যোৱাবাৰ যিমানতটো লগাইছিলো তাতকে অলপ বেছিকে লগাই লগাব পাৰো নে নোৱাৰো তোমাৰ তেতিয়া তুমি গম পায়ে যাবা ন প্ৰথমবাৰতে তাৰপিছত তুমি লাহেকে তুমি বস্তু ত হেৰিটো পৰিমাণতটো বঢ়াই যোৱা আৰু তাৰপৰা
সেইটোোৱে সেইটোৱে সেইটো হিচাপতে খালি এতিয়া মেইন কথাটো হৈছে কি তুমি এতিয়া অ ধৰি লা উ আমি বুজিছা পৰহিলে মানে আমি লগ পাও পৰহিলে তুমি আমাৰ হলে আহিবা
অ
পৰহিলে মানে তুমি আমাৰ ঘৰলৈ আহিবা ধৰি লোৱা আবেলি সময়ত তুমি আমাৰ ঘৰলৈকে গুচি আহ দুপৰীয়য়ে গুচি আহিলা আহি আমাৰ ঘৰতে ভাত পানী খালা
অ
খাই ধৰিলে আমি বেনাৰ চেনাৰখিনিৰ কাৰণে আমি পাতিবলে আমি ধৰি লোৱা দুইটা আবেলি ওলাই গুচি গলো। গৈ পেলাই লাহে ধৰি লোৱা মোৰো চিনাকি দুখনমান দোকান আছে তেনেকে লগ' বা ধৰি ধৰি লোৱা আমাক যিখিনি বস্তু লাগিব বেনাৰৰ পৰা ধৰি। সেইখিনি বস্তু কাৰণে আমি কথা পাতিলো আৰু আমিতো ফটো দুখন মানো মাৰিব লাগিব ন ধৰি লোৱা সেইখিনিও পাতিলো। তেনেকে পাতি মেলি বস্তুটো ওপৰত ধৰি লোৱা আৰু লাহেকে আমিতো আৰু কি হয় দোকানখনৰ তোমাৰ শ' থাকিব লাগিব শ্ব' নাথাকিলেতো কাম নাই।
কাম নাই অ' তোমাৰ বহুত মা বহুত কাষ্টম মানে বহুতজাল কাষ্টমাৰবিলাকে মানে কাষ্টাৰ মান কি ধৰা আজিকালি কাষ্টমাৰ বুলি ক'লে মানে ধৰা আজিকালি ল'ৰা ছোৱালীখিনিহে আৰু আমাৰ নিচিনাই ধৰা এতিয়া ল'ৰা ছোৱালীখিনিয়ে মানে ভিতৰৰ তোমাৰ হেৰিতটো ভাল বিচাৰে মানে। কেৰিয়ৰটো ভাল বিচাৰে তোমাৰ হেৰি ফটো একপি মাৰিব পৰা মানে ধৰণে নহয়। মানে কিছুমানে ধৰা খাবলৈ আহি পেলাই তেনেকে বহি খাই থাকোতে ফটো চটো মাৰে ন কিছুমানে। গতিকে তাক সেইকাৰণে তোমাৰ ইণ্টেৰিয়ৰটো ধুনীয়াকৈ বনাব লাগিব।
বনাব লাগিব আৰু কি হয় মানুহে আৰু মানুহে তোমাৰ কি হয় আহিয়ে যেতিয়া দুৱাৰমুখৰ পৰা তোমাৰ দোকানখনলৈ চাব। তোমাৰ দোকানখনৰ ভিতৰ ভিতৰতো যেতিয়া অকণমান পৰিষ্কাৰ পৰিছন্নতা ধৰি তোমাৰ অকণমান বোলে ধুনীয়া। অটমেটিক টানিব মানুহ সেইটো কাৰণে আমি মানে সেই হিচাপটোত বস্তুটো কৰিব লাগিব ধৰি লোৱা। লাহেকৈ আমি ধৰি লওঁক গ ওলাই মেলি গ'লোঁ গৈ পেলাই আমাৰ প্ৰথম যিখিনি ধৰি লওক আমাৰ থাকিব এইবোৰ বেনাৰ চেনাৰ বনোৱা সেই খিনি আমি কৰিলো কৰাৰ পিছতে আমি লাহেকে এই বালিগাওঁ ফালে যাব লাগিব। সেইফালে মোৰ চিনাক কি দাদা দুজন মান আছে তাহাঁতি মানে ৱাল পেইণ্টিং কৰে। এটা ৱাল পেইণ্টিং মই নিজেও কৰিব পাৰো। কিন্তু কি হ'ব বস্তুখিনি মোৰ গোটেই বস্তুখিনি লাগ গোটেই বস্তুখিনি নাই বৰ্তমান।
তোমাৰ তুমি এতিয়া ধৰা তুমি ৱাল পেইণ্টিং কৰিব পাৰা মইও ধৰা অলপ চলপ জানো। আমি ধৰা আমি ঘৰত কৰিব পাৰিম।
অ'।
কিন্তু ধৰা সেই বস্তুটো ধৰাটো পূৰা প্ৰফেচনেলি হে যাব ন।
নহয়, নহয়, নহয়। একো নাই সেইটোও আমি কৰিব পাৰো। কিন্তু আমি মানে কি কৰিম ধৰিলোৱা এটা চাইডে যদি আমি কৰো। এটা চাইডে একদম পাৰফেক্টকে আমি ধৰি লোৱা কিবা এটা থিম ৰাখি পেলাই আমি সেই ল'ৰাকেইটাক আমি আঁকিবলৈ দি দিব লাগে। তাৰ পৰা দি পেলাই ধৰি লওঁ তাহাঁতি সেইফালে আঁকিলে আৰু কিমান কি হয় ধৰি লওঁ গোটেইখিনি পাতি মেলি গোটেইখেই আলোচনা কৰিব লাগিব। আলোচনা কৰি তোমাৰ বস্তু তোটো কেনেকে কি কৰিলে ভাল হ'ব ধৰি লওঁ আমি আইডিয়াটোও ল'ব লাগিব দহৰ পৰা। আইডিয়াটো লৈ যেনেকে তাহতি ক'ব যে এইটো কৰিলে ভাল হ'ব সেইমতে এটা পাৰ্টত তাহাঁতক কৰিবলৈ দিব লাগে এটা পাৰ্টত আমি নিজে কৰিম। কৰি পেলাই লাহেকে প্ৰথম ধৰি লোৱা আৰুতো পূজা এভাগতটো সৰু সুৰাক কে পাতিবয়ে লাগিব ন। সেই সেইটো কাৰণে ধৰি লোৱা আমি প্ৰথম দোকানখন খুলি ধৰি লওঁ সেই আমি সাধাৰণ কামখিনি কৰি লওঁ।
উম, অ' সেইখিনি কৰি ল'ব লাগিব। তাৰপৰা তোমাৰ লাহেকে আমি বাকীখিনিলে আগবাঢ়িব পাৰিম আৰু।
অ', সেইটোৱে। আমি প্ৰথম ধৰিলোৱা এইখিনি কাম কৰি লওঁচোন কি হয় ন। প্ৰথম চাই লওঁ।
উম, বুজিছো অ' তাকে মই হেৰি এইটো কয় কাইলৈ এপাক যাম বাৰু দিয়া গৈ পেলাই তেতিয়া ভালকৈ আলোচনা কৰিমগে।
অ' তুমি আহিবা তেতিয়া আহি পেলাই মানে বস্তুটো ধৰিলে আমি আলোচনা কৰি এটা ওলাই যাম গৈ পেলাই এবাৰ চাই চ
আহ অ' বইছো আহ। ঠিকে আছে ঠিকে আছে মই সেই মই সেইটো কথা মই পাহৰি আছিলোঁ তুমি আজি মন পেলাই দিলে ভালেই হ'ল।
অ' নহয় মানে কি হৈছে মই কথাটো বোলো গুৰুত্ব নিদিলে এনেকে এনেকে যদি আমি ইগননৰ কৰি থাকো এই দুদিনমানৰ পিছত কৰিম দুদিনমানৰ পিছত কৰিম কে থাকিলে আম কামটো নহব মেইন কথা সেইটোৱে সেইটো কাৰণে আজি বোলো নহয় কৈ দিওঁ। ভালেই অ' সেইটোৱে আকৌ সেইকাৰণে বোলো নাই আজি কৈ দিওঁ তেতিয়া কৈ দিলে আমাৰ কামকেইটা হ'ব অন্ততঃ।
উম, উম, বাৰু তেনেহলে হ'ব দিয়া মই পৰহিলে যাম বাৰু।
অ, হ'ব দিয়া হ'ব অ,।
ঠিক আছে হ'ব।
অ', অ'।